অ' শুনিছো শুনিছো।
অ', বাকী ভালনে?
ভালেই আৰু ভালেই তোমালোকৰ ভালনে?
উম, ভাল ভাল তই বলধ হাল বেছি দিলি বোলে।
এ বৰশাল মানে মইতো খবৰ কৰিছিলো নহয় তোক সুধিম বুলি ভাবিছিলো। তইয়ো তেনেকৈ বেপাৰ কৰি থাক গৰু চৰুক মানে মই বোলো তোক সুধি লওঁ গৰু হালত কিমান মান দিয়া হ'ব, কিন্তু এতিয়া বেপাৰী ইটো সিটো আহি আছে, তাৰপিছত আৰু সেইকাৰণে দি দিলোঁ আৰু।
নাই - নাই, মই তোক বেয়া পালো পাইছো দেই এতিয়া তই মোৰ লগত আলোচনা নকৰাকে সেইটো কাম কৰিব নালাগে নহয় মই দুখ পাইছো আজি।
নাই নাই অ' কি কবি তোৰ মনা মানে কি হ'ল তোৰ এই পিছফালৰ মাটিখিনি দেখিছা নহয় এতিয়া হা হাল বাব লাগে তোৰ দিন গৈ আছে হাল বাবলৈতো পইচাই নাই। এতিয়া উপায় নাই আৰু দি দিলো সিকাৰনে তই বেয়া চেয়া নাপাবি আৰু।
নাই বেয়া নাপায় কেনেকে তই চাহোন তই সু তাহানি ধৰ ভাৰত স্বাধীনৰ স্বাধীন হোৱাৰ আগতেই তেতিয়াতে তই মই লগতে দুইটাই গৰুচুৰ কাৰ্যটো আৰম্ভ কৰি আজি ইমান দূৰ পালোহি। তোৰ সেয়া আজি চাৰিহাল বলধ, আগৰ দুহাল বেচিলি বাৰু সে মই একো নকওঁ এতিয়াহাল তই বেচিব নালাগিছিলে।
হয় বাৰু সেইটো হয় তই বেয়া পাইছ' বুলি মই গ'ম পাইছো বাৰু কিন্তু সে উপায়টো নাই এতিয়া মই তোক সেইদিনা সুধিলোঁ তই বোলে বাংগালুৰ গ'লি। সেইকাৰণে মই বোলো এতিয়া তই আহি পাৱালে মোৰ ৰখি থাকিলে এইফালে খেতিটো পিছ পৰি যাব নহয়। সেইটো কাৰণে দি দিলো আৰু, তাৰপিছৰ হাল তই ল'বি বাৰু তোক তোকে দিম বাৰু তাৰপিছৰ হাল।
পিছৰ হালটো বাৰু ময়ে ল'ম। হ'লেও তই মোক ফোন এটা কৰি সুধিব লাগে নহয় কথাটো বোলে মই এইহাল বেচো তই ল'বি নেকি বুলি।
এই নাই নাই তোক ফোন কৰিছিলোঁ তোৰ ছোৱালীজনীয়ে ধৰিলে ছোৱালীজনী কৈছিলে পাপা নাই নহয় বোলে।
অ', এই বদমাছ আছে এই মোক কোৱা নাই নহয় ৰ' আজি।
অ' তাই কি নকলে নি তোক? মই আকৌ তই খবৰ পাওঁ বুলিহে মই তাইক কৈছো বোলো পাপা নাই আছে মই বুলো ক'বা তুমি এনেকে এই গৰুহাল বেচা কথা আছিলে পাপাক তুমি কৈ দিবা।
উম, মই এতিয়া ভাবিছোঁ মই উথনি আমাৰ ঘৰলে এই তোৰ আমাৰ গৌতম আহিছিলে মই তাক কৈছোঁ। এয়ে মই বোলো লগতে প্ৰথম প্ৰথম গৰু চুৰ কৰিছো ঊনৈছশ বয়ত্ৰিশত। তাৰ পিছত আহি আহি ভাৰত স্বাধীন হওঁতে আমি দুইটাই এইবোৰ বেয়া কামবোৰ ত্যাগ কৰিছো লগতে। তেতিয়াৰ পৰা আজিলৈকে আমি গৰু বেপাৰ কৰি আছো। আৰু আজি সি ঘপককে গৰু হাল বেছি দিলে মোক খবৰটোও নিদিলে।
অ', সেইটোৱে মানে এতিয়া কৰিবি কি উপায়টো নাই সেইকাৰণে দেউতাকো মই ছোৱালীজনী দুবাৰ পঠাইছিলো। ছোৱালীজনীয়ে নক'লে আকৌ।
আৰু ইহালৰ কেনেকুৱা এতিয়া তোৰ
এই হাল ঠিকে আছে একদম দহ দহ বাঢ়িছে। তোৰ আৰু এবছৰলে তোৰ ধৰ বৃহত্তৰ বৃহত্তৰ দৰমহা।
পাঁচ ফুট মান হ'ল নে সিহঁতৰ?
এই বেছি হ'ল সাত ফুটমান পালেগে।
অ', এতিয়া কি দাঁত ওলাই দাঁত ওলালে নাই?
উম, দাঁত দাঁত দুটা দুটা ওলাইছে বাৰু মই দেখিছিলো।
অ', অ'।
মই ক'লো বোলো চাওঁ ই কৰি দে।
এ কি ৰঙৰ আছিলে সেই দুটা?
এটা বেঙু অ' বেঙুনীয়া নাথাকেটো গৰু এই মটীয়া ৰঙৰ এটা এটা বগা ৰঙৰ।
ন এই বগাটো ক'ৰ পৰা কিনিছিলি বাৰু তই?
এই বগাটো তোৰ এই তাহানি হেৰি টেলা চুকৰ পৰা কিনিছিলো।
এই আমাৰ এইটো কোন আছিলে এইটো ধনীৰাম।
অ', এই ধনীৰাম ধুনীৰাম।
ধনীৰাম নে নে এইটো পুতুকণ?
মই ধনীৰাম পা এটা কিছিলো পুকনৰ পৰা কিন্তু বেচা হ'ল নহয় এইটো আগতে কিনা আছিলো।
তোৰ এতিয়া দুটা কাৰ পৰা অনানো?
এতিয়া দুটাতো সেইটোয়ে এটা ধনীৰামৰ পা এটা তোৰ এই যে আমাৰ সুনেশ্বৰ যে।
অ', গম পালো গম পালো এই সিহঁতৰ গৰু ভাল নহয়।
নহয় বাৰু, এটা অকণমান তোৰ অকণমান হেৰিটোৰ ইমান ভাল নহয়।
ভাল নহয় ভাল নহয় মই গম পালো। সিহঁতি তোৰ তিনিদাঁত মান হোৱাৰ পিছত সিহঁতি হালত নাযাব আৰু।
তাকেহে ঔ মই এতিয়া চিন্তাহে কৰিছো কি হয়।
তই সেইটো কাম কৰিলি, ইমান ধুনীয়া বলধ হাল সেই তই আমাৰ এ এইটো কোন? অৰিন্দমক বেছি দিলি, তই এতিয়া এই বুঢ়া গৰু হাল মোলে থৈ দিছ।
মানে কি হ'ল দেই তোৰ সেই হাল গৰু পুৰা ধুনীয়াকে যায় মানে সেই হালত সি ক'লে অৰিন্দমে ক'লে দামটো বেছি হ'ব। সেইকাৰণে মই সেই হালকে দি দিলো আৰু।
সেই হালত কিমান কিমান দিলে সিটোক?
সি তোৰ এক লাখ আশী হেজাৰ।
মই একাশী হাজাৰ
দিলো হৈ। তাকেহে মই তোৰ লগত পতা হ'লে লাভ হ'লহতি তেতিয়া।
অ'। লাগিলে মই তোক আৰু কিবা কিবি দি থৈহে আহিলোহেঁতেন। মোৰ মানে সেই গৰু হাল তোৰ বহুত পচন্দ আছিলে। আগৰ হোৱা হ'লে মই সেই হালতো গম নোপোৱাকে লৈয়ে আনো।
তাকেহে সেইটো হয় মই সেইকাৰণে তোক নক'লো বেছিকে বাৰু।
অ', এতিয়া মানে মই সেইবোৰ স্বভাৱটো এৰিলো বুলিহে।
উম, তাহানি কত আৰু হেৰি আনিলোঁ গৰু আনিলোঁ হেৰিয় পা
উম, তো সেই মাকোৱাৰী গৰুহাল তই পাহৰিলি সপাই
উম, সেইফাল কম হাল গও নি
বা হেৰি হালৰ কিজানি মোৰ নিচিনা দুটা হলেহে এটা অকমান হব নেকি ওখতো
অ', টো
সেইহাল আনোতে কম কষ্ট হোৱা নাই তোৰ এটা পিঠিত উঠিছ মই এইটো পিঠিত উঠাব উঠিবলৈ লওঁতে মোক সেয়া লাত পঠিয়াই দিলে, এইটো চিন থাকিলেই মোৰ হাতত আজিলৈকে উম,
অ', আৰু।
দেখিছানে তাৰপিছত আজিকালি এইবোৰ দিন নাই বাৰু এতিয়াতো আনিবও নোৱাৰো আজিকালি এইবোৰ মই
গৰু সেইকেইটা গৰু নেকি বাৰু, সেইকেইটা হাতী সমান।
মইটো সেই স্বাধীনতা যোনদিনাখন তই ফূৰ্তি যে কৰিছে আমাৰ ইয়াত ঢোল চোল বজাইছে মই সেইদিনাখনেই তোৰ লগতে শপত গ্ৰহণ কৰিলো আৰু মই গৰু চুইক কাৰ্যতো বোলো আজিৰ পৰা নহ'ব আৰু।
অ' তই লগতে বিয়াও পাতিলি যে, বিয়া-চিয়া পতাৰ পিছতো সেইবোৰ নোৱাৰি আৰু ন।
উম, আৰু তেতিয়া মানে মোৰ এই ব্ৰিটিছৰ গৰুকেইটাহে আনিছো ধৰ, আমাৰ অসমীয়া মানুহৰ নাই অনা নহয়, সিহঁতৰ খিনি
সিহঁতৰ খিনি আনিবও লাগে সিহঁতেও চুৰি কৰি নিয়া বস্তু হে সেইবোৰ উম, আমাৰ জন জন চাহাৰৰ এইটো
এই বেগদিয়াৰ চাহাপ নে কি আছিলে।
অ'। সেই জনে কম
সেইজনেটো এখন ফাৰ্মেই খুলি থৈছিলে, সেইখন ফাৰ্ম।
অ',
হিন্দী দি তাপ পা চাৰিটা, চাৰি, চাৰিযোৰা আৰু লগত গাই দুজনী। ছজনী ছটা আঠটা গৰু আঠে দুইয়ে দচটা গৰু আনিছো তাৰপা।
অ', ৰাতিখন সেয়া পাঞ্জাবৰ সেই তাত নি ভৰাই দিলো গে সেই তাত গৈ। তেতিয়া নিচিনাকে ড্ৰাইভিং কৰিব পাৰিব নি মোৰ নিছিনাকে কেতিয়া বাৰু। এতিয়া বয়স হ'ল বুলিহে
এই শইকীয়া ককাহঁতৰ ম'হৰ গাড়ীখন পাহৰিলি
উম,
এখনত টো ম'হৰ গাড়ীত গৰু উঠাই লৈ অনা মানুহে আৰু।
অ', সেই তেতিয়া সেইকিতা ম'হৰ কামো নহয়, নহয়। গোটেই সেই পিংকু ঘৰ হাতীটোৱে আৰু।
অ',
তই এতিয়া এহাল কিন্তু মোক নোকোৱাকে নেবেচিবি দেই, নাই, নাই, নাই এইবাৰ টোক কৈহে বেচিম বাৰু দেই।
অ', তই তোৰ এহাল আনিছিলি মোৰ মনত আছে নহয়, তই এহাল আনিছিলি। পয়ত্ৰিশ হোজাৰ নে ছয়ত্ৰিশ হাজাৰ কিবা এটা দিম, মই এতিয়া তোক তাতে এ ভেজনী দি পেলাই টকা চল্লিশ হাজাৰ দিম আৰু মোক দি দিবি।
দি দিবি। তে সেইকাৰণে কৰিব লাগিব, তো এই সেইহাল গৰু অনা দিন হ'লতো সেইহাল নাইনটি আইটি নাইন মানতে আনিছিলোঁ নেকি, অ', নাইন্তি ঐত আনিছিলোঁ।
তোৰ অকমান তই কথা বতৰা জেগাটো বেয়া হৈছে বুজিছ, অকনমান ভাল জেগা এটালৈ যা।
ৰ'হ, ৰ'হ গৈছোঁ, গৈছোঁ।
তোক এনে কিমান মান লাগেনো সেইহালত।
সেইহালত তোৰ এই মোটামুটি আখী এটা দিবি আৰু।
এ তই সেইহাল আনিছ পঁয়ত্ৰিশ দি, তই এতিয়া আশী বিচাৰিলে কেনেকে হ'ব বাৰু লগত এ ধান্দা কৰা মানুহ।
নাই, নাই, নাই অ', সেইটো নহয়, মই সেইটো কোৱা নাই মানে, তহঁতৰ পইচা-পাতিটো মেইন নহয় বাৰু কিন্তু এতিয়া টো ধৰ, এই তেতিয়া পৰাতো খোৱাই-বোৱা হ'ল নহয় দিন কেইটামান।
হ'ব দে তোৰো নহওঁক মোৰো নহওঁক টকা বিয়াল্লিছ হাজাৰ এটা লবি আৰু দি দিবি।
বিয়াল্লিছ হোজাৰ।
অহ'।
এই একেবাৰে পঞ্চাছ কৰি দে।
পঞ্চাছ হ'লে মানে বহুত হৈ যায়গে নহয়, মোৰ ওচৰত এতিয়া ইমানতো নাই তোৰ হ'ব দে আৰু টকা তিনি হাজাৰ ল'বি পঞ্চল্লিশ হাজাৰ লৈ লোৱা আৰু হৈ যাব।
বাৰু হ'ব তেতিয়া তোৰও নহওঁক মোৰো নহওঁক হ'ব দে বিয়া পঞ্চল্লিছ দিবি আৰু।
অ', এনেই তই হেৰি অ বজাৰ বজাৰলৈ যাওঁ নাই আজিকালি
বজাৰলে তেনেকে নোযোৱা হ'ল আক নহ'লেো মই সেইললে আহি আজ য দি
এনে পোৱালি গৰু আছ নি তোৰ?
পোৱালি মানে আছে শিখা খোৱা নহয় পোৱাল কেই বেছি।
কেতিয়ালৈ আহিব সিহঁতে গাখীৰ।
এই ফালে তোৰ এই আৰু ধৰ তিনিমাহমানৰ পিছত গাখীৰ এৰিব।
এটা কাম কৰ তই তেতিয়ালৈকে তোৰ এহালো পুহি থাক আৰু সেই পোৱালি কেইটাও অকণমান ডাঙৰ হওঁক চব উ গোটেইকেইটা মই মিলাই পেলাই লৈ আনিম।
অ', তেতিয়াহ'লে সেইটো হ'লে ভালেই হ'ব আৰু এই মানে এইবোৰ পেল ভালো নহয় তটো তোৰ ধৰ খালৈকো আৰু
সেইটোৱে আৰু তই মূলকেও ধৰ গোটা ধৰন এটা পাই যাবি ত সেইটোয়ে তটো কামতো আহিব। কিবা এটা তই কাম কৰো বুলি ভাবিলে কৰিব পাৰিবি। ঘৰতো বনাই আছ এতিয়া চাৰি তলা সেইটোতো সেইটোতো লগাব পাৰিবি।
অ', হয়, হয় অ'। এই মানে মোৰ হেৰিখন মাৰুতিখন লোৱা কথা আছে সেই পঞ্চাছ হাজাৰতো আখী টোকে দিলো আহহি মি গাড়ীখন।
অ', অ', সেইটো কাৰণে তই লগতে দি দিবি মইতো পইচা কথাটো তেতিয়া এতিয়া নাপাতো আ সেই তেতিয়া মই আনিবলৈ যাওঁতে পাতিম লগতে মই লৈয়ে যাম কিবা এটা মোৰ বেগটো
অ', বাৰু। মানে কি এই মাৰুটীু চুজুকি কি বুলি যে নতুন একদম পুৰা ভেট ভেটি মডেল এখন ওলাইছে
অ', অ'।
আমাৰ যে তাহানি সি আমাৰ হেৰিয়ে তুন চাই যে লৈ আহে সেইখন বহুত ধুনীয়া মডেলতছে নতুনকে ওলাইছে।
উ উ বুজিছোঁ বুজিছোঁ। এইটো মাতটো যে পাৱাৰ টিলাৰ নিচিনা দিয়ে।
অ', কি ধুনীয়া হৈছে নাই, নতুনকে ওলইছে সেইখন।
অ', তোৰ পিছফালৰ পৰা ক'লা ধোঁৱা কি ওলাব।
মানুহে মানে চাই, ঘূৰি ঘূৰি চাই কাৰণ গাড়ী-চাড়ী দেখিবলৈ নাই ন' তেতিয়া।
আৰু সেইখনত তোৰ ওঠৰ ঊনৈশটা মানুহ বহি যাব শকত আপত।
এই আৰামচে আহিব, মই ল'ম আহিবি খালি, আমাৰ গাঁৱৰ মানুহ গাঁৱত তেনেকে নাই নহয় গাড়ী।
নাই এইটো লবি, লবি লাগে, গাঁৱত গাড়ী এখন লাগে কাৰোবাৰ বিপদ-আপদ এটা হ'লে, এই মে -কেল যাবলৈকে লাগে।
উম।
লবি, কেতি-কেতিয়ালৈ ল'ম বুলি ভাবিছ? ব'হাগত লবিনে নে, পূজাটে বিশ্বকৰ্মাত।
তাকে সেই পূজাতে, নহয় ব'হাগতে লওঁ নেকি, ব'হাগৰ নতুন বছৰ।
অ', হয় বাৰু। ঠিকে আছে তেতিয়া, তই এতিয়া এনেই গৰুকেইটাক কি খোৱাৱ, তই এৰাল দিয়গেনে নে উম, ধৰ, দানা পিনা খুৱাই ঘাঁহ-চাহ কাটি আনি খুৱাৱ।
দানা খোৱাাওঁ ঘাঁহো খোৱাওঁ, তোৰ এই খলি হৈয়ো দিওঁ, তাৰপিছত তোৰ এ, আমাৰ গৰুৱে চব খাই নহয় এইটো, গছৰ পাতৰ পৰা ধৰি। আনাৰসৰ পাত, আদা পাত, তোৰ সেইকেইটা গৰু মানে মানে গৰু আৰু, জাহা তাহা বুলি নহয় মানে, যি, যি দিয় তাকে খাব।
অ', তই দশিঙীয়াটো এৰাল দিয়গে।
উম, দিওঁগে, দিওঁগে।
তাকেহে, তোৰ কষ্ট অলপ হৈ আছে, এতিয়া বুঢ়া বয়সত ভাল লাগি থাকিব পাৰিছ।
হয় বাৰু, এই তথাপিতো মই ইমান দূৰ নাযাওঁ নহয়, তোৰ এৰালটো দীঘল যে ইয়াত খুটি মৰাতো তোৰ এই আমাৰ মোমা হঁতৰ ঘৰ যে
সেই সিহঁতৰ ঘৰ পাই যায়গে, একদম দিনটো কাৰণে চিন্তা নাই মানে।
কিছুমান আছে নহয় মানুহ
এ, এনেকে ইমান নকয় বাৰু। শান্ত শিষ্ট বহুত।
ঠিকে আছে। এনেই হেৰি ধৰ, ভাত পানী বোৰ খাই নহয়, ধৰ ভাত যদি বাঢ়ে মেলে মানুহে? খাই, কেতিয়াবা সিহঁতক দি দিলে, সিহঁতি খাই দিব নহয়।
দে খাই, খাই, খাই, একদম এই আমাৰটো ধৰ কেতিয়াবা-কেতিয়াবা প্ৰায় দুইঘামলা একঘামেলা বাঢ়িয়ে যায় ভাত।
অ', তহঁতৰ সেই তেতিয়াৰ পৰা আগৰ সৰহ-সৰহকে বনোৱা।
অ', অভ্যাৰ থাকি গ'ল যে, নাই এইজনীক কিমান কওঁ নাই সলাব নোৱাৰিলোঁ।
নাই বুঢ়ী হ'ল নহয়, এতিয়া নকবি আৰু বেছিকে।
তাকেহে, কাণত ইমান নুশুনিও নহয়, মই কওঁ বোলো আজি বিশটাহে। খাব মানুহে, শুনে বাইশটাই খাব বুলি, বেছিকৈ বনাই দিয়ে আৰু।
আকৌ তই বোলে কাঠৰ ফেমৰ চশমা এযোৰ বনাই দিছিলি।
দিছিলো নাই নিপিন্ধে, বোলে হেৰি আগত তাহানি বোলে, সেই বিউটিটো বোলে উভতি আহে বুলি কৈছে।